চওক
হেল্ল' এই দোকানত আছো দোকানত
আত্ছা। আজি মাছ মাৰিবলৈ যোৱা নাই আজি আজি
আজি যোৱা নাই কালি গৈছিলো।
কালি কি মাছ, পালি।
এই গৰৈ মাছ, পুঠি মাছ, আৰু কিবা কিবি আৰু এই কালি কালি কি হ'ল জান ৰ'ত দিছে ন। সটো কাৰণে যি মাছ মৰি আছে পথাৰত
মানে উম অ গৰমত, মৰি গ'ল।
অ বহুত মাছ মৰিছে তো কালি
অ
য'ত যিতে মাছ পৰি আছে মুৰি।
থেত তেতিয়া আজি যাবি নাই।
এই আজি আজি নাই আজি পথাৰ নয এই কালি মৰি গ'ল গোটেই মাহ।
উম ভগৱান
উম আৰু কি ভা পথ হা
মাছ কিহে দি মাৰিছিলি।
বেটেৰী লৈ গৈছিলো বেটেৰী।
অ ইলেক্ট্ৰিক,
উম
তাকে চবাই ইলেক্ট্ৰিক, দিয়া মাছ নহয় নেকি? চব বাৰে কি কাৰেণ্ট দিয়ে মাছ মাৰ।
অ কাৰেণ্টৰ দিয়ে মাৰো কেনক ব আৰু কিবা হেৰি নহয় না পথাৰত কিবা হেৰি। শ'ল, শ'ল মাছ চিনি পাওঁ
অ
এই পুৰা ভৰ্তি হৈ আছে শ'ল মাছেৰে যি ডাঙৰ ডাঙৰ হে
সৰু না ডাঙৰ-
বুজিব নাই।
নহয় নহ শল মাছটো কওঁ নে ডাঙৰ-
এই সৰু আছে ডাঙৰ আছে পোৱালি দিছে শ'ল, মাছে ভ কিবা গোটেই পথাৰ ভৰ্তি হৈ আছে।
আ বৰশী বলে খাব।
অ' লৈ যাওঁ বাৰু তো কলোঁ ন তোক, গোটেই গোটেই কিবা হেৰি ভৰ্তি হৈ আছে। যি ডাঙৰৰ
মই হে আৰু বৰশি লৈ যাম ন এই গৰমত।
এই-এই কাৰণেতো মই নাযাওঁ।
উম' যিডাল গৰম দিছে ন, সেনে ক'ত যাব পাৰিবি বৰষুণ জল মা
উম'
অ' শুনা আমাৰ পিছফালৰ পথাৰত মানে পানী আছে হা তাতো মানে তোৰ এই সৰু-সৰু দৰিকণা মাছ আছে, সেয়াই মাছ কেনেকে মাৰিব পাৰিম?
দৰিকণা ন মাছ, এই-এই, জাল-জাল পাতি দিবি জাল-জাল।
এইয়া যদি কাৰেণ্ট দি মাৰা পিছত উঠিব নে ওপৰলে
এই কাৰেণ্ট দি মা মাৰিব কাৰণে এইটো সৰু মাছ কাৰেণ্ট দিব নালাগে। যি
অক হা অ' কি কৈছ?
সেইকাৰণে মই কৈছোঁ কালি যে
অ' নহয়-নহয় এইটো কাৰেণ্ট দিব আহিলে কি হ'ব?
তই-তই ইমান টাইম কাৰেণ্ট দি তই ধৰিব নোৱাৰ, কি মাছ মাৰিবি তই?
ধেৰ আছে তো দেখা নাই পুঠি মাছো আছে।
ঐ, এইকেইটা মাছ ভাল নালাগে না, সেইকাৰণে নামাৰোঁ। ঐ, কালি আমি গৈছোঁ হা। সৰু মাছ, একে দৰিকণা মাছ, পুঠি মাছ, একেবাৰে এইকেইটা লোৱাই নাই আমি। উম, চব গোটেই কিবা কি বুলি কৈছে? চেং মাছ, গৰৈ মাছ সেইকেইটাহে আনিছোঁ।
আহ, কোন কোন গৈছিলি?
মই আৰু হেৰি লগৰ এটা। এই পাছত ত তাৰ পাছত এনে এনেকা লাগি গ'ল নহয়, একদম মানে একো কৰিব পৰা নাই।
বুজা নাই, বুজা নাই, মুখে কৈছ মই মোবাইল মোবাইলটোৰ ওচৰ লৈ ক কি কৈছ?
অ' কৈ আছোঁ, কালি মাছ মাৰি অহাৰ পাছত না বহুত ভাগৰ লাগি গ'ল একদম। গা পা অ' গা পা গোটেই খাই আছিলে।
কিমান পালি, কিমান খিনি মাছ পালি কালি?
উম, উম, সাতশ টকা মানে তিনি পোৱা, তিনি পোৱা মান।
তিনি পোৱা মানে আধা কেজি নহ'লগে আৰু?
সাতশ-সাতশ পঞ্চাশ গ্ৰাম।
অ' সাতশ, বাৰু ঠিকে আছে আৰু এপোৱা পোৱা হ'লে, এক কেজিয়ে পালি হয়।
উম।
তই কি চব খাব, তোৰ লগৰতোক কিমান কে দিলি?
আধা-আধা।
আধা-আধা।
মাছ পালোঁ হয়, পাছত সন্ধিয়া হৈ গ'ল, আহি গলোঁ। এই ইমান ৰাতি পথাৰত কোনে থাকে?
অ', ঠিকেই কৰিছ, জোক চোক ধৰা নাই?
ডাঙৰ-ডাঙৰ সাপ আছে, এ! সাপ চাই ভয় লাগি যায় এ।
জোক দেখা নাই ৰাতি, জোক ধ জোক নাছিলে ৰাতি মাছ মাৰিব যাওঁতে?
নাই দিয়া, যি ৰ'দ দিছে গোটেই হেৰি মৰি গ'ল তই জোকৰ কথা কৈ আছোঁ এ, মানে জোক চাই জোক দেখি ভয় পাওঁ ন' তই?
অ' ভয় নকৰো মই নাই নাই মই জোকলৈ ভয় নকৰো নহয়। মোৰ আগতে ভৰিত পিৰপিৰাই থাকে ন' মই নাই মই নিজে হাতেৰে ধৰি দলিয়াই দিওঁ তাক।
ভয় কৰা বস্তু নেকি বচ
আমাৰ কিবা হেৰি নামা নামাৰ কিবা পথাৰ যোনখিনি আছে ন' তাতে নাই। থাকিব পাৰে অলপ চলপ আছে, কিন্তু আগৰ নিচিনা নাই আগতে বহুত জোক আছিলে এতিয়া নাই।
আ-আমাৰো আছিলে একে ভৰ্তি আৰু কৰ'ৰবাত ক'ৰবাত দেখোন জোক কিনেও মানুহে পাছ শ টকা ছশ টকা দি।
উম, উম, খাবলৈ কিনে মানুহে মে বনাই খায়, অই তহঁনতৰ ফালে ঐ চানো এই কিবা হেৰি, ঐ শুন শুন, এই তহন্তৰ ফালে তহন্তৰ ফালে মাছ আছেটো পথাৰত।
সেয়াইতো কথা কৈ আছোঁ দৰিকনা, পুঠি মাছ।
এই কেইটা নহয় শ'ল মাছ শ'ল মাছ।
ক'ত পথাৰত শ'ল মাছ আছে?
এই আমাৰ ফালে এইফালে গোটেই শ'ল মান যদি ভৰ্তি হৈছে কি কৈ আছোঁ এ, ইমান টাইমৰ পৰা মই। তহন্তৰ ফালেও আছে যাবি। ৰাতি হ'লে যাব পৰা চানো এই কিবা হেৰি।
এ নহয় এবাৰ মানে শুনিলা যোৱা বাৰ মানে পুখুৰীত পথাৰত এতিয়া মাছ মাৰিছিলোঁ।
উম।
সিঁচিছিলো না মানে তোৰ ধৰ, এনেকে আলি বান বনাই তাৰপিছত মাজত মানে এই নেট মানে জাল লগাই, ই- ইফালৰ পৰা পানী সিচি দিছোঁ তাৰপাছত মানে তোৰ তেতিয়া একে পুৰা পানী সিঁচা হ'ল ন' লাষ্টত মানে কি হৈছে ন' এই ডাঙৰ, ডাঙৰ কি কয় গৰৈ মাছ আছে না?
উম।
এ একে মস্ত, মস্ত গৰৈ মাছ আৰু কাৱৈ মাছ তিনিটা নে চাৰি পালো
এতিয়াও পাবিতো এতিয়াক তহন্তৰ ফালে তহন্তৰ ফালে গাঁত চাত আছে নে নাই কিবা পথাৰত?
গাত আছে, আমাৰ গাত, মানে, পথাৰটোতো খান্দা আছে, তে দ আছে অকমান।
অ' তাতে তাতে আছে চাগে তই চাবি ৰাতি হ'লে যাব পাৰাতো তই।
কিন্তু মানে তাত মানে লিংক নাই নহয় আমাৰ মানে পোহনে চা বাকী খিনি পথাৰ মানে কি হ'ল ওখ আমাৰ পথাৰটো মানে ডাউন ইমান পথাৰ আছে ন' চবতে বেছি পানী আমাৰ আমাৰ পথাৰতে ৰখে মানে আমাৰ পথাৰ আৰু খান্দি দিয়া হয় যে অলপ।
ত' তাতে মাছ থাকিবতো, পানী আছে নে নাই?
আৰে পানী আঁঠুৰ সমান।
এ মাছ থাকিব তই গমেই পোৱা নাই চাগে তই ৰা-ৰাতি এবাৰ যাই চাই আহিবি চোন, লাই লাইট লৈ এবাৰ যাই চাই আহিবি। একদম কিবা অ' কুচিয়া থুচিয়া গোটেই আহিব কিবা হেৰি কিনাৰ কিনাৰতে, আলিৰ কিন কিনেদি যাই থাকিবি এচ এ বৈ থাকিব মা কিবা ডাঙৰ ডাঙৰ গৰৈ মাছ তাত বৈ থাকিব
ৰাতি ধৰ এ মানে ডাঙৰ মাছ মানে ৰাতিহে ওলাই নেকি
অঁ ৰাতি মানে কিনাৰ ফালেদি আহি বহি থাকে না ইহতে
অ
হাতেৰে ধৰি লৈ আহিব পাৰিবি তই
হেই এদ এ সেইটোৰ গৰৈ মাৰিত থাকোতে যায়
উম
গৰৈ মাৰি থাক না তাৰ মানে হেৰি জান জান চিনি পাও ন
উ উ
মানে পানী অহা যোৱা কৰি থাকে তাত মানে গৈ এ আমাৰ ৰাতি ম কেঁকুৰা দিব পাই চাই আছে দেই মই আৰু খুৰা এজন আছে কেঁকোৰা কেঁকোৰা
উম উম
এই ভৰ্তি কেঁকোৰা আৰু পুঠি মাছ পুঠি মাছ মানে এনেকুৱা পুঠি মাছ এই বৰশীত লে খাই মানে সৰু বৌশীটো আছে না হেল্ল'